হেল্ল' হয় কি কৰি আছ অ চন্তনা অ চোঁ ভালেই
আহ খোৱা বোৱা হ'ল নেকি?
খোৱা ব হয় এতিয়া আ অফিৰ পৰা আহ আহ এতিয়া ৰান্ধিব যাম হেনে আপোনালোক খোৱা বোৱা হল নেক
নাই নাই মই এই অফিচৰ পৰা আহি চাহ একাপ খাই বহিছো আহ
গুড অফটোন
এই নত
এই নতুন পাৰক যে অপনিং হৈছে তোমাৰ এই উজন বজাৰত অ অ শুনিছো ন বাৰু নাই নাই মই শুনিহে আছো দেই নতুন পাৰ্কখনৰ কথা উজান বজাৰত যে অপেনিং হৈছে বহুত ডাঙৰ পাৰ্ক শুনি আছো কিন্তু যাব পৰা নাই
অ বিৰাট হয় হয় মই গৈ ৰিচেণ্টলি গৈ আহিলো এ তোমাৰ বহুত আহ ধুনীয়া বিৰাটেনধুনীয়া আৰু বহুত ডাঙৰ মানে তোমাৰ বহুত ডাঙৰ এলেকা এটা সামৰি লোৱা হৈছে
উ
আৰু
আৰু তোমাৰ গোটেইখিনি মানে তোমাৰ দিনটো কেনেকে শেষ হৈ যায় তাতে গ'লে তুমি গমকে নাপাবা অ আৰু তাত অহ মানে প্ৰাপ্ত বয়স্কৰ পৰা শিশুলৈকে সকলোৱে সময় সময় কটাব পাৰে নেকি বহুত
হয় হয় হয় গোটেই মানে তুমি অহ বেবীও থাকিলে হওক বা য়াং বিলাক থাকিলেও কথা নাই বা বয়স্ক প্ৰাপ্ত বয়স্ক গোটেইখিনিয়ে তাতে এ মানে গৈ কিনে সময় কটাব পাৰে
আৰু ঘুৰা ফুৰা কৰাও ঠাই আছে ভালেখিনি অ ব্ৰহ্মপুত্ৰ কাষতে ন। হয় হয় ব্ৰহ্মপুত্ৰৰ কাষতে আৰু ওচৰতে ঠাণ্ডা বতাহজাক দি থাকে ব্ৰহ্মপুত্ৰৰ কাৰণে গছ গছনিও বহুত ৰুইছে হ'বলা
হয় হয় সৰু সৰু গাৰ্ডেনৰ হয় হয় সৰু সৰু গাৰ্ডেনৰ দৰে আছে তোমাৰ আ বহুত ধুনীয়া আৰু ফুলবোৰ লৈ বাহিৰৰ পৰা আনি এ তাতে ৰোৱা হৈছে টো সেইকাৰণে বিৰাটে আকৰ্ষণীয় মানে দেখাত বহুত ধুনীয়া হৈ আছে তে আৰু
অ মই বহুতৰে হোৱাটছপৰ ষ্টেটাচত দেখি আছো মানে এ তেওঁলোকৰ নিজৰ সেই শিশু বিলাকক লৈ যায় লৈ গৈ বিভিন্ন ধৰণৰ তাত হয় হয়। খেলাৰ সামগ্ৰীও আছে হ'বলা
হয় হয় বা হয় শিশু বিলাক অ অ শিশু বিলাকৰ বা তোমাৰ সেই হয় এই গাৰ্ডেনৰ দৰে আছে তোমাৰ শিশু বিলাকৰ যিখিনি খেলা বস্তু বা যিখিনি থাকে খেলিবৰ কাৰণে প্ৰয়োজনীয় সেই গুটেইখিনি তম
গোটেইখিনি তোমাৰ আ তাতে ব্যৱস্থিত আছে আৰু সেইখন বাৰু। অ প্ৰথমতে তোমাৰ অ কি কৈছিলা। অ এ এইন পাৰ্কখন বাৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ এখন আছে নহয় সেইখনো এখন বহুত ডাঙৰ পাৰ্ক হয় তাৰ ওচৰত নেকি ওচৰত হয় তোমাৰ ৰাস্ত ৰাস্তাৰ কাষতে হয় তোমাৰ বেছি ৰাস্তাত ডিেটো বেছি ইমান নহয় আৰুি গাড় পাঁচ মিনিট মান লাগিব চাগে খোজ কঢ়ি গলে অ
আৰু সেইটো প্ৰথমতে তোমাৰ ফ্ৰীতে এন্ট্ৰি আছিলে নহয়
ফ্ৰী এনট্ৰি আছিলে নহয় সকলোৰে কাৰণে ফ্ৰী আছিল নেকি। সকলোৰে সকলোৰে কাৰণে ম কিমান দিনৰ কাৰ আ তিনি মাহ আছিল অ তিনি মাহৰ কাৰণে হয় হয় তিনি মাহ কাৰণে আছিলে তাৰ পিছত এতিয়া তাৰ সেই ট টিকটৰ মূল্য কিমান? আপুনি টিকট মানে টিকটৰ ব্যৱস্থা কৰাৰ পিছত গৈছে নে? নে নে ফ্ৰী থাকোতে গৈছে? নাই নাই মই টিকটৰ ব্যৱস্থা কৰাৰ পিছতহে গৈছো। টিকটৰ ব্যৱস্থা নকৰোতে মই যাম যাম বুলি ভাবি আছিলো। কিন্তু সেনেকে সময় পোৱা নাছিলো।
আৰু তোমাৰ এই মই শুনিছিলো যে টিকটৰ ব্যৱস্থা যেতিয়ালৈকে নাছিলে, তে এতিয়া অলপমান এই লেতেৰাও কৰিছিল বোলে। তোমাৰ সেই কিছুমানে পেকেট জাতীয় বস্তু বোৰ নিয়ে ভিতৰত খাই য'তে ত'তে পেলাই দিয়ে পেকেট বোৰ।
দিয়ে পেকেটবোৰ।
কে বহুত মানে অলপমান লেতেৰা হ'ল বুলি মই শুনিছিলো কিন্তু এতিয়াতো তোমাৰ ভিতৰতে তোমাৰ পানী বটলো নিব নিদিয়ে ন?
এতিয়া চাগে, টিকটৰ ব্যয়ৱস্থা কৰি দিয়াৰ পিছত গোটেইখিনি চেকিং কৰা হয়। যদি কিবা খোৱা বস্তু আছে, তেনেহলে তুমি বাহিৰতে থৈ যাব লাগিব। নহলে খাই যাব লাগিব। অ আৰু ভিতৰত খোৱ বৰ ব্যৱস্থা আছেনে নাই? মানে এনেকুৱা ৰেষ্টুৰেণ্টত, কেফে? এনে কেনট, সৰু কেটনৰ দৰে আছে।
অ কিন্তু তুমি সেই মানে হয়লপমান মানুহ মানে প্ৰায় মানুহ যায় দে এ বিশেষকৈ দেওবাৰ বা, শনিবাৰ বা বিশেষ বন্ধ দিনবোৰত সেনেকুৱা দিনত তুমাৰ খাবলৈ তাতে বহুত সময় ৰৈ থাকিব লাগে।
সময় ৰৈ থাকিব লাগে। অ অ তাতে খাবলে বহুত সময় ৰৈ থাকিব লাগে। আৰু চাগে বন্ধৰ দিন বিলাকত বেছি তাতে এ মানুহ যায় চাগে।
হয় হয়। বন্ধৰ দিনত আৰু বে, মই বন্ধৰ দিনতে গৈছিলো। মানে দেওবাৰ, দেওবাৰ দিন চাই
দেওবাৰ দিন চাই মই গৈছিলো। এ মানে বহুতে মানুহ আৰু টিকটৰ কাৰণে বহুত সময় ৰ'ব লগগীয়া হ'ল। অ অ বহুত মানুহ মানে? আৰু বিশেষকে চাগে শিশু বিলাকক লৈ পেলাই বেছি। বেছিকৈ যায় সেইদিনাখনে বন্ধ পায়। অফিচৰ পৰা। হয় হয় হয়। ফেচবাছ স্কুল কলেজ যতে নকৰক কিয়, ৰেহাই পায়। সেইদিন সচাগে বেছি মানুহ হয়। অ মই তাকে সুধিম বুলি ফোন কৰিলো যে, তুমি গৈছ নে নাই? অ বৰ ধুনীয়া ইমান ওচৰতে আমাৰ ওচৰতে যিহেতু আছে। অ অ। ত গৈ কিনে চাই আহিব লাগে, এবাৰ চাব লাগে। অ নাই নাই, পিছৰবাৰ এবাৰ ভাবিব লাগিব, যাব লাগিব। শুনি হে আছোঁ মই দিন হল হয় হয় আৰু ফেমেলিৰ লগ ফেমেলিৰ লগত গলে মানে তোমাৰ অকলে গলেও ইমান ভাল নালাগে তোমাৰ ফেমেলি যেতিয়া লগত থাকে তেতিয়া সময় কেনেকে দিনটো কেনেকে গুচি গ'ল তুমি গমকে নাপাবা। অ, মানে পৰিয়ালৰ মানুহ গলে বেছি
হয়, হয়।
অ', সকলোৱেই একেলগে উপভোগ কৰিবলৈ পাই যে।
হয়, হয়।
তা তাতে আৰু, আৰু হাইজে এতিয়া তোমাৰ টিকটৰ ব্যৱস্থা কৰাৰ পৰা আৰু ভাল হৈছে কিন্ত টিকটৰ দামটো অলপমান ব়াই লৈছে, প্ৰথমতে ফ্ৰী কৰিলে যে কিমান মান এতিয়া দাম বাৰু।
এ
এ এতিয়া তোমাৰ অ', শিশু বিলাকৰ পঞ্চাছ টকা আৰু ডাঙৰ বিলাকৰ তোমাৰ আশি টকা হেনেকে লয়, অ' শিশু ফোৰ পঞ্চাছ টকা ডাঙৰবিলাকৰ আশী টকা থেত
হয়, হয়।
কি কিনিব অ', টিকেট কিনি হ'লে পৰা অৱস্থাই মানে বহুত বহুত বেছি নহৈ গৈ, উম, হয়, হয়।
মইতো শুনিছিলো যে প্ৰথমতে এক এমাহ মান তোমাৰ অ', অ', শিশু বিলাকৰ বিশ টকা আৰু দা ডাঙৰবিলাকৰ তোমাৰ পঞ্চাছ টকাকে দি আছিলে, কিন্তু পিছত মানুহ যেতিয়া আ, বেছিকেই যাব ধৰিলে তেতিয়া সে টিকটৰ দাম
টিকটৰ দাম বঢ়া বুলি শুনিছিলোঁ মই, অ'। এখন যিখন পাৰ্ক বনালে সেইখন চৰকাৰী ভাৱে চ বনোৱা নহয় জানো। চহৰ পিনৰ পা তেওঁ, হৈ, হৈ চৰকাৰী পাৰ্ক চৰকাৰী হৈ, অ'।
আৰু তোমাৰ এ এইটো পাৰ্কত তোমাৰ যেতিয়া বনাব ধৰিছিলে তে
তেতিয়াৰ পৰা আৰম্ভ কৰি বিশেষকৈ তোমাৰ সেই আৰহৈছ ন তিনচ কোটি টকা মান খৰচ হ'ল, বুলি মই শুনিছিলোঁ আৰু, অ'।
আৰু বৃহৎ ডাঙৰ পাৰ্ক ন।
অ'। শুনি আছো যাব লাগিব ৰবা। অ', আৰু বৰ ধুনীয়া মানে বাতাবৰণটো আছে তাতে, উম, ব্ৰহ্মপুত্ৰখন ওচ ওচৰত থকাৰ কাৰণে বেছি ধুনীয়া চাগে।
হয়, হয় তাৰে ওপৰৰ পৰা তোমাৰ সেই ৰোপৱে খন যোৱাও দে দেখি মানে তলৰ পৰা চাব
চাব পাৰি, অ', ৰৌপৱেৰ ওচৰতে- নিকি বাৰু হয়, হয় ৰ ৰোপৱেৰ উছৰতাই, অ', অলপমান নিকত হয় কিন্তু ৰপেৱাউটো যোৱাটো ওচৰৰ পৰাই যায় তাৰে, অ', অ'। কাৰ্ত এটা বনাই আছিল নহয়, কিবা এটা বনাই থকা দেখিছিলোঁ ৰাস্তাৰ পৰা অহা যোৱা উদে।
হয়, সৈতে অলপ এইফালে আছে তোমাৰ তাৰ পৰা মানে গম নাপায় আৰু কি বনাই আছে, অ', কিন্তু কিবা এটাটো হৈ আছে তাতে বনাই থকা দেখিছিলোঁ, কিন্তু এইটো, অ', হয়, হয় বনাইে আছিল কমপ্লিট হোৱা নাই তাকে।
নাই চাগে অ অ
আৰু সেইটোৱে তোমাৰ গোটেইখিনি তাতে আছে ফেচিলিটি তোমাৰ ভিতৰতে, টয়লেট, বাথৰুম আৰু বিশেষকৈ তুমি যদি অ' দুপৰীয়াৰ সাজতটো খাওঁ বুলি যাব পাৰা
তেনেহ'লে তুমি আগতিয়াকে সেই ক্যেন্টিং এখনত অৰ্ডাৰ তুমি দিবো পাৰা, অ', অ', অৰ্ডাৰ ডি থব পাৰি দুপৰীয়া সাঁজ অ', অ', তাত বহাৰ তুমি অৰ্ডাৰ দিয়া
তেনেহ'লে তোমাৰ অৰ্ডাৰ মতে সিহঁতে বনাই দিয়ে আৰু বহি কিনে খোৱা ঠাই আছে
খাই আছে আৰু বেছি মানুহ বহি খাব নোৱাৰে কিন্তু তোমাৰ পাঁচ ছয় জন সেনেকে সেনেকে খায় আৰু অ বহি পেলাই খোৱাৰ ব ব্যৱস্থা আছে নেকি টেবুলৰ ব্যৱস্থা আছে যে বেছ উম কিমান মান অঞ্চল জুৰি আছে পাৰ্কখন বাৰু তোমাৰ হ'ব বা দুইৰ পৰা আঢ়াই কিলোমিটাৰ স্কৰৰ ফিটৰ ভিতৰত আছে। তেতিয়া হ'লে বহুত ডাঙৰ।
বহুত ডাঙৰ, বহুত ডাঙৰ তুমি এ ধৰা তোমাৰ দীঘলটোৱে হ'ব চাগে তিন দুই আঢ়ৈ কিলোমিটাৰ মানতো দীঘলেই হ'ব
অ তাতে আৰামছে খোজকাঢ়ি থাকিব পাৰি মানে ধুনীয়া কে গোটেইখিনি চাই পেলায় আৰু তাৰে পাৰ্ক খনৰ ওচৰত থকা মানুহ বোৰে ৰাতিপুৱা গধূলি সিহতে তাতে জগিং
হয় আৰু সিহঁতৰ কাৰণে চাগে ওচৰীয়া মানে যিকেইজন সদায় যায়
যিকেইজন সদায় যায় স কাৰণে বোলে কিবা মাহেকীয়া টিকটৰ ব্যৱস্থা আছে মই শুনিছো ঠিক আছে ব যাব লাগিব নহলে আজিলৈ সিহঁতৰ কাৰণে ভাল হ'ব অ অ হ আজিলৈ আহ সামৰো নেকি? হয়
অ ঠিক আছে দিয়া মই সেইটো কাৰণে ফোন কৰিছিলো তুমি এবাৰ গৈ চাই আহিব পাৰা অ অ ঠিক আছে দিয়া অ
ঠিক আছে অ অ ৰাখিছো হা